হেল্ল', কি খবৰ ভাই- কি খবৰ ভাই মোৰো ভালেই। এয়া পৰি আছো চাহ-তাহ খালা নে নাই?
চাহ - তাহ খোৱা নাই খামহে। এ ওলাই আহিছো এপাক ফুৰিবলৈ।
অ, ক'ত?
এ এনেই দোকানৰ ফালে খোজকাঢ়ি ওলাই আহিছো গোট
অ', অ', অ',
বাকী
আইয়া। মই এ বহি আছো।
অ',
তুমি আজি কলৈ গৈছ এ চলি আছ তে অ,
মইতো এইয়ে হেই টাউনত কাম এটা আছিলে লেঠা এটা।
অ' অ' মই ভাবিছিলোঁ আকৌ কলেজ গৈছা নেকি?
অ' নাই কলেজ কলেজ এনে নাই যোৱা কেইদিন। এইৰিলো কলেজ। পৰীক্ষা দিবহে যাওঁ।
অহ'
এইনিয়ে গৈছিলোঁ লেঠা এটা আছিলে।
অহ' তুমি এতিয়া কি কৰি চলিছে আৰু তুমি এতিয়া কি কৰি আছা?
মই এনে ওলাই আহিছোঁ বুলি কোৱা নাই মই, এতিয়া এনেই তোমাৰ হেৰি কৰি আছোঁ বি এ।
অহ' আই টি আই চাই টি আই লোৱা নাই?
আই টি আই চাই টি আই নাই।
আহ
কোৰ্চ। টা লৈছিলো কত খতম হ'ল বাকী তোমাৰ এতিয়া একজাম চলি আছে
একজাম চলি আছে অ
কেনেকুৱা হৈ গৈছে পৰীক্ষা
ঠিকে থাকে আও আমাৰ কি আৰুনো একজাম
অ
যেন তেন পাছ হলে হ'ল
হে
অহ চাহা তাহ খোৱা নাই
চাহ তাহ নাই খামহে ঘৰ গৈ তাকেই তুমি খালা নাই
মই নাই খোৱা খাম হে
উম এতিয়া হালি ইয়াৰ পিছত কি কৰিম বুলি ভাবিছা
আৰু হায়াৰ ছেকেণ্ডী পাছ কৰাৰ পিছত কিবা বিজনেছে কৰো নেকি গাহৰি চাহৰি
সেটো ভাল আছে
লাভ আছে ন
উম সেইটো টপিক বাদ দে, উম কথা পাত মই এইটো নকওঁ
অঁ
হেৰি, বাকী তোমাৰ, ইয়াৰ পিছত কলেজ ল'বানে?
কলেজ বি এ পঢ়ো নহাপঢ়ো জানো তেজপুৰ কলেজতে পঢ়ো নেকি
আহ লকেশ মই গুৱাহাটীতহে আছো এতিয়া কিয়া
গুৱাহাটীত
উম
কি কৰিব গৈছা?
এনেই আজি আহি গলো দিনতে এতিয়া অলপ আগত আহিছো
অঁ
ৰুমত যামহে এতিয়া দোকানত আছো বুলি কৈছো সেইকাৰণে
অঁ
এ ইনকামৰ জব এটা বিচাৰিয়ে আহিছিলো
অঁ গুৱাহাটীত পাবা তো চব
পাইছো সেইকাৰণ খবৰ পাইছো কাৰণে গুচি আহিলো।
অঁ
ত কি কি খোৱা বোৱা খবৰ ঘৰত খবৰ ভাল
ভালে ভালে তোমাৰ
মোৰ আছে
অ তুমি এনে খে খেল-চেল নেখেলা নেকি?
খেল খেল নেখেলো।
অঁ
খেলি আছা?
মই খেলি আছো, হয় অঁ।
অ বাকী গা বেয়া বুলি শুনিছো খবৰটো হয়নে?
গাটো ইমান ভাল নহয় বাৰু দে।
অঁহ
হেয়া এটা ডিঙিটো চেৰ চেৰাই আছে
অঁ আমাৰ এডোখৰত বহুত মহ পৰিছেও ভাই
হম
কি ক'বা অ' বাকী মোৰ লগৰ কেট লগক টাৰ লগত আহিছিল লগৰ এটো পগলা হৈ গ'ল এটা ৰুমৰ ভিতৰত সোমাই আছে এটাতো এই কখলা বনৰ মাজত ঘূৰি ফুৰিছে।
অঁ কচুৱা এডাল জলায় লোৱা
এ কচুৱা নাই। ৰাস্তাত আছো আও
সেয়াই
বাছ, কি আৰু কিবা কোৱা
গাড়ী- চাৰি
গাড়ী চাৰি ল'মে অহা, অহা বছৰলৈ ল'ম গাড়ী এখন।
অহ, কি গাড়ী লম বুলি ভাবিছা?
এই হেৰি এখন লম নেকি তোমাৰ হিমালয়ান।
ভাল, যি এখননেকে লৈ লোৱা ভাল লাগিব।
তাকে দুইখনে ভাল লাগে বাৰু।
অহ।
দুই খনে চাই থাকো, চাই আছো।
অহ, জিতি খন আকৌ বহুত তেল চেল খাই নহয়।
লমগৈ
অহ'।
ৰয়াল এনফিয়েল্ড ৰ দিলাৰত গৈ পেলাই।
এ, জিটি দলে বৰ তেল খায়।
খাবই আৰু ছশ পঞ্চাশ চি চি বাইক। ক'ত নাখাব। একজচ লগাই ললে টো মাইলে চে নিদিয়ে। তেৰ পোন্ধৰ ভ ভৰ দিয়ে তেৰ মান দিয়ে মাইলিচ।
তেৰ মান দিয়ে আৰু অ'।
এনে ষ্টকত চলালে ওলাই গৈ বি সিমান চোৱে ষ্টকত।
উন খনে কিমান দিয়ে?
হিমালয়নখনে ত্ৰিশ মান দিহে হাই-বাই-হাইৱেত ফৰলেনত।
অ'।
সেইখন টুৰিং গৰিব ভাল হয়। জিটি খনৰ হেন্দেল দাল চাপৰ দেখি সেইখনৰ অলপ কষ্ট হয়।
এনেই তোমাৰ লগৰ লোৱা, অ'।
হিমালয়খনত বেছি ৰাইড কৰিব পাৰিম সেইকাৰণে।
উম, লোৱা এখন ৰাইট চাইড কৰিব পাৰিবা।
উম, তুমি চোৱা নাই বাইক চাইক?
মই বাইক চাইক এইয়া এনেকা একচেল হান্দ্ৰেদ এখন লওঁ নেকি।
কেলে মাছ বেপাৰী হ'ব নেকি?
এ মাইলেছ চাইলেজও ধুনীয়া দি'ব।
মাইলেছটো দিয়য়ে। এক্সেল হাড্ৰেডতকে ভাল আছিলে আৰ এক্স হাড্ৰেডখন।
পাবলৈ নাই যে এইটো, এইটো। আমাৰ গাঁওৰ ফালে এটা ল'ৰা আছে। বেলেগ চাউণ্ড দি দি যায়। মজা লাগে চাউনটো শুনি উম নাপায়ো। চেকেনহেড্ নাই যোন কেইখন আছে চবে লৈয় থৈ দিয়ে দাম দিলেও
এ নডিয়া
আহ হয়। এলা
এ নাই নাই এনেই কৈছো ভাবি ভাল গাড়ীখন লৱ লাগিব।
অ ভাল বাইক এখন চাই এনে ড্ৰিম বাইক কি ভাল পোৱা বাইক।
মোৰ ইমানে ভাল পাওঁ। এক্স পালছ হিমালয়ান।
আহ।
সেয় আৰু এতিয়া ক গাড়ী
ইমান মহে খাইছে।
সেইটো কাৰণে কৈছো কচুৱাটো জ্বলাই লোৱা।
কচুৱা চচুৱা নাই নাচি ফুৰিছো তেনেও মহে খাই আছে।
অ, এন্ধাৰ হ'লে দিগদাৰ হয় আৰু।
অও।
অও,।
দে কিবা কোৱা আউ কিবা।
কি কবা আৰু পইচা খাবা লাগিছিল না।
ভোজ।
আমা
অ এইবা মই গুৱাহাটী পৰা যাম বাউ কাইলে মানে। বোলে এটা উলেব লাগিব।
পাম তুমা কমি লক
হাউ গাহৰি কুটি খাব লাগিব এইবাৰ।
গাহৰি খাব লাগিব অ। এনে গাহৰি চাহৰি এনে ক কম দামত ক'ত পাই বা।
এ বজাৰত পায়। দেওবাৰে।
অ
কমতে দি দিয়ে।
ক দি দিয়া পাঁচ কেজি মান আনি খাব লাগে।
শেষলৈ
আ অঁ তাহাটো দাম আছেতো।
উম
হেয়া খাব লাগিব উম উম।
এশ মানকৈ উঠালে হৈ যাব।
সেই এশ টকাত গাহৰি নাহে এশ টকাত ব্ৰইলাৰ দি খাব পাৰি। এশ দুশ মান দুশ মান কে তুুলি পলিম
আ অ
আউ কেতামান লগ পোৱালি কৈ আছে ব খাব লাগিব এটা
আ
কিপ ফুইব কইব যোৱা নাই
ফুইব চুইব যোৱা নাই যাওঁ নেকি এপাক গ-অম বন্ধতে গ-অম বন্ধতে
অঁ জুলাইত
কলৈ যাও মানে ফিক্স যোৱা নাই পইচা পাতি ও লাগিব নহয় আকৌ হাত তত
সেইটোৱেটো
আজিকালি চব পইচাহে আউ উম
ময়ো যাম চাগে এইকেদিনত পেমেণ্ট এটা পোৱা কথা আছ ছে বাও পইচা এটা। পালে ওলাই দিম আও।
অ।
লগত আছে আৰু ফাইভত তাৰ লগতে যাম।
অ।
একদিন ধুনীয়াকে ঘূৰি আহিমগৈ।
হেল্ল'
পে'মেণ্টটো কাইলৈ ৰাতিপুৱা মানে এটা পাম আৰু দুদিনমান লাগিব ৰখ খি পেলাই একেবাৰতে ধুনীয়া এটা ৰাইদ মাৰি আহিম।
অ।
মানুহ এটাৰ পৰা পোৱা কথা আছে মানে।
অ।
সেইটো পালেই ওলাই দিম আৰু মই তাত।
মোৰ পইচা এটা পোৱা কথা আছে পোৱাহে নাই।
আহঁ।
সি মানে পোৱা পোৱাই দি দিয়া নাই পইচাটো।
আহ।
তাৰ তাত নাই বোলে পইচা।
আহ। ধুনীয়াকে ৰাইডত এ মায়ূৰে এনেও জীৱনটো এটাই ঘূৰিব কৰিব লাগে খুব।
উম মজা কৰিব লাগে এনজয় কৰিব লাগে।
সেইটোৱে।
ভাইটিয়ে বাইক চাইক চলাব জানা নাজানা।
জানো। লগৰকেইটা ক'বালৈ গ'লে চলাওৱে। ইমান ভালকৈ নাজানো আৰু। নিজৰ নাইযে স্কু দিয়ে যে সেইকাৰণে।
অহ।
কেইদিনমান নিজ নিজৰ তাত আহি গ'লে, এসপ্তাহ মান চলাই দিলে আহি যাব। বাহ' পোৰা এনচল। চলাত চলন হয়, জামে জামে অলপ। কষ্ট হয় আৰু মানে নাজানো, চলাই নাথাকো যে।
সেইয়া।
সেইটোৱে আৰু কিমান হৈছে, উহ।
এনে তোমালোক কেইটামানত, কেইটা গৈছা গুৱাহাটী।
গুৱাহাটীৰে মই লগৰ দুটা মানৰ সুটি আহিছো, সিহঁতে ডাইৰেক্ট ডাইৰেক্ট কথাই পাতি আছে নহয়।
আহ।
ভাই ম'হৰ কামোত এটাটো জংঘলৰ মাজে সোমাই লৈছে।
অহ।
কাৰ লগত কথা পাতিছে সিয়ে জানে আও।
অহ' এইজন আন্ধাৰ খনত।
এইফালে হুলস্থুল লৈছে দেখি সি জংঘলত গৈছেগৈ।
উম।
এটাই হেল্ল' হেল্ল'
হেল্ল' হেল্ল' কৈয়ে আছে অঁ'।
হহ বাকী, উম্ বাই এতিয়া ক'ত আছে?
বা আছে আৰু।
অহ।
ঘৰতে কি কৰিবা।
উম।
হেইয়া।
হ'ব আৰু দিয়া পিছে ন।
অ' হ'ব হ'ব দিয়া।
পাছত কৰিম দিয়া বাই, বাই উম বাই, বাই। উহ।